আচ্ছা।
তুমি?
উম, ময়ো এনেই ভাত বনাই আছে তাকে।
অহ'।
ভাত খালা নাই?
ভাত খালোঁ অহ'।
কিহেৰে খালা?
ভাত তোমাৰ দালি।
উম।
তাৰ পাছত এই চেনিকচু, ঠাই ভাজি। তাৰ পাৰা আকৌ তোমাৰ, এই তিতা ভাত কেৰেলা।
উম।
আলু তেনেকে ভাজি।
অহ'।
সেয়া। কি বনাইছে তোমাৰ লোকৰ?
আমাৰ জানো কি আছে, আমাৰ কেৰেলা কাটি আছিলে মই দেখাত কেৰেলা আছিলে, কালি আকৌ মাছে মাছ আছিলে।
অঁহ'।
কেৰেলা আছিলে সেইয়া তেনেকে।
আচ্ছা।
উম।
উম, বাকী খবৰ-খাতি?
খবৰ-খাতি আছোঁ আৰু, তোমাৰ?
উম, আছো আৰু।
কলেজ খুলিবই নহয়?
খুলিবই অ'।
যাবা নাই?
খোলে যাব লাগিব।
উম।
চৰকাৰে ইমান সুবিধা দিছে নগলে হ'ব নে।
তাকেহে।
উম।
তাকে বহুত সুবিধা দিছে ন' পঢ়াৰ ক্ষেত্ৰত?
তাকেহে।
কিতাপ আছে নাই কিতাপ?
কিতাপ নাই, কিবা এগিতা আছিলে আৰু।
উম।
এইবাৰ নাই।
কিনিবা কিনিবা কাৰণ চৰকাৰে পইচা দিছেই, নিজুত মইনা দিব, বাবু আঁচনি দিব।
উম। সেইটোৱে।
ধুনীয়াকে কিনি পেলাই
আজি-কালি কিতাপ নহলেও চলে।
উম।
চাট জি চাট জিপিটি বুলি যে এপছটো আছে।
উম।
তাতে চব পায়েই।
উম।
ধুনিয়া ধুনীয়াকে।
অঁ।
অ'কে। আজিকালি কিতাপ ন'হলেও টেনশ্যন নাই হয়।
টেনশ্যন নাই বাৰু, হ'লেও মানে কিতাপত পঢ়াটো মোবাইলৰ পৰা পঢ়াটো বহুত পাৰ্থক্য ন।
উম, সেইটো হয় বাৰু।
উম। ফুৰিবলে যোৱা কথা আছিল নহয়, কি হ'ল?
ফুৰিবলে তোমাৰ বতৰটো এইটোহে দিলে আও।
উম, জুলাই মাহটো ঘটককে ঘত ফটককে এদায়ে হৈ থাকিলে।
অঁ ত, বহুত জল্দি গল।
উম।
জুলাই মাহ সোমাইছিলেহে, খটমেই হ'বগে। এমাহ বন্ধ পাই আকৌ ইফালে ছমাহ আকৌ থাকিল কলেজ। তাকেহে তোমাৰ ক'লেজো এনেকে কৰিব লাগিব, বেলেগ কিবা বেলেগকে কামো কৰিব লাগিব।
উম
কলেজো চলাই থাকিব লাগিব।
উম।
নহ'লে তোমাৰ নহয় মানে।
উম।
দৌৰা মেলা কৰা নাই তুমি?
দৌৰ মেলা কৰা।
উম।
চাকৰি দিব ন এতিয়া চৰকাৰে কিবা হেৰি কৰি দিলে। পঞ্চাশ শতাংশ হেৰি কৰি ৰিজাৰ্ভ
অ।
কৰি দিলে।
অঁহ
এই অগ্নিবিৰৰ কাৰণে।
উম তাকে চাকৰি পাবলৈও ভাল হৈছে আজিকালি।
তাকেইতো পঢ়িলেই হ'ল।
উম। পঢ়িলেই হ'ল।
উম।
উম।
পঢ়িলে চব কৰিব পাৰিব মানে, নপঢ়িলে নাই আৰু, এতিয়া পঢ়িবলৈ কিমান সুবিধা দিছে চৰকাৰে।
উম।
মেডিকেল কলেজ বনাই আছে, ডাঙৰ-ডাঙৰ বিশ্ববিদ্যালয় বনাইছে।
উম।
বিদ্যালয় বনাইছে। কিতাপ কিনিবলৈও পইচা দিছেই।
উম।
নিজৰ লগতে কথা এতিয়া ভালকৈ পঢ়া নে নপঢ়া।
উম সেই কিন্তু এটা কথা আজিকালি পৰীক্ষা বিলাক দিবলৈ যাব চব পেপাৰ বিলাক লিগ হৈ যায়।
উম
আজিকালি বোলো এনেকুৱা এটা হৈছে পৰীক্ষা দিবলৈ যাব ইমান ধুনীয়াকে পঢ়ি মেলি ল'ৰা-ছোৱালী বিলাকে।
তাৰপৰা নেকি কেইটামান মানুহৰ কাৰণে পৰীক্ষাৰ পেপাৰবিলাক যে লিগ হৈ আছে।
অ এতিয়া সিহতৰ কাৰণেতো যন্তৰ মন্তৰ হেৰি প্ৰটেষ্টেএ চলি আছে ন নেতৰ একজামৰ কাৰণে।
অ কিমান ল'ৰ-ছোৱালী তাত আছে
উম
উম সেইটো কৰিব নালাগে আকৌ ন তোমাৰ চাবা ইমান কষ্টকে ল'ৰা-ছোৱালীবিলাকে পঢ়ি যায়। আৰু কেইটামান পইচা লৈ পেলাই যে পেপাৰখন যে আগলে দি দিয়ে। এইটো ভাল কথা নহয় আকৌ ন উ সেইটো চবেই তাত যোগ কৰিব লাগে আকৌ
উম
চাব লে গলে মানে প্ৰটেষ্ট কৰা। আৰু শিক্ষা ব্যৱস্থাটো আমাৰ উম শিক্ষাটো আমাকে প্ৰয়োজন।
উম
উ তেতিয়া ইয়াৰ পাছলে আৰু কি হ'বগে
উম
আগতে তোমাৰ লিক হোৱা চিষ্টেমটো বৰকে নাছিলে এই কেইবছৰ মানৰ পৰা মানে পুৰা হৈছে।
এইবাৰহে তেনেকুৱা হৈছে আগতে তেনেকুৱা চিষ্টেম নাছিলে এনে।
অ আগতে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পেপাৰত এতিয়া আজি দুবছৰ মানৰ আগৰ পৰা লিক হব লৈছে
ত'
উম চব পেপাৰ বিলাক এছ, এছ এছ জি টি পেপাৰো লিক হৈছে বোলে
অ এছ এছ জি ডিৰ কাৰণেও হেৰি হৈছে এতিয়া।
উম
তুমি ভাবিব নোৱাৰা মানে কিমান কি হৈছে
উম
আজিকালি যে নপঢ়িলেও কি হয় তোমাৰ কিতাপ-চিতাপ নিকিনিলেও কি হয় ছ'চিয়েল মিডিয়া
উম
ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো মানে এনেকুৱা এটা ধৰণৰ মানে মানুহ মানে বহুত দূৰৰ মানে ক্ষেত্ৰত মানে বহুত সুবিধা কৰি দিছে
উম
যোগাযোগ কৰিব পাৰি মানে কি হ'ল এতিয়া ইনষ্টাগ্ৰাম আছে ফেচবুক আছে আছে ইউটিউব আছে হোৱাটছআপ আছে টেলিগ্ৰাম সেই কাৰণে গোটেইখিনি চচিয়েল মিডিয়াৰে় জৰিত ন বস্তুবোৰ।
দূৰত থকা মানুহৰ সয়তেও মানে যোগাযোগ কৰিব পাৰি ফোন কৰি গলে হ'ল।
উম
অনলাইন ক্লাছ কৰি পেলাই মানে কি কৈ জ্ঞান ল'ব পাৰা মানে তুমি এতিয়া শিক্ষা ল'ব পাৰা। অনলাইন
উম উম
তুমি এতিয়া ছ'চিয়েল মিডিয়াৰ পৰা মানে তুমি দেশ বিদেশৰ খবৰো পোৱা। তুমি এতিয়া ন কিবা এটা ভাল তোমাৰ টেলেণ্ট আছে গান গাব পাৰা বা নাচিব পাৰা বা তুমি তেনেকে ফেচবুকত পেজ খুলি পেলাই তুমি সেইটো নিজৰ সেইটো প্ৰতিভাও দেখুৱাব পাৰা।
উম হেতুয়ে।
অনলাইনত বিজনেছোও কৰিব পাৰা অনলাইন মাৰ্কেটিঙও কৰিব আজিকালি বহুত বহুত প্লেটফৰ্ম আছে নহয়।
বহুত আছে ব
চাকৰি কাৰণেও তুমি কি কি পঢ়িব লাগে কি কি হেৰি কৰিব লাগে সেইবোৰো সুবিধা পোৱা। ধেই আছে তেনেকে মানে চচিয়েল মিডিয়াৰ ওপৰত মানে বহুত মানে ভাল ব্যৱহাৰো আছে তাত আকৌ বেয়া ব্যয়ৱহাৰো আছে।
ব্যৱহাৰ এইটো গেম খেলা এইবিলাক বেয়া ব্যয়ৱহাৰ বেয়া মানে।
বেয়া বেছি বেছি চচিয়েল মিডিয়া ব্যৱহাৰ কৰিলে তোমাৰ সময়বোৰ নষ্ট হয়।
মানে বেছি চ'চিয়েল মে
কোৱা হয় মানে ফেক নিউজ আহে না।
উ মানে তোমাৰ কি হয় চচিয়েল মিডিয়াত বেছিকে সোমাই যোৱা এইবিলাক পঢ়াৰ হেৰিটো নাইকিয়া হৈ যায়। উম
আৰু এইবোৰ মানুহ বিলাকৰ নিজৰ ব্যক্তিগত পাৰ্চনেল কিবা কিবি সেইবোৰ
উম
অ মানুহবিলাকে বেছি চচিয়েল মিডিয়াত হে হৈ থাকিলে মানে কি হয় ছচিয়েল মিডিয়াৰ ওপৰতে মানে নিৰ্ভৰ কৰে।
উম তাত সোমাই যোৱাৰ লগে লগে তুমে সেই বাহিৰা সোমাই যোৱা হয় ন। তোমাৰ মানে এই ভিতৰ পঢ়াৰ এইবিলাকত প্ৰথম পতককে আকৌ মনটো ভৰাবলে যা নপৰে। এইটো হয়। এইবিলাকে আও।
উম
ভাল ব্যৱহাৰো আছে মোবাইলত। বেয়া ব্যৱহাৰ ও আছে।
অধিক ব্যৱহাৰ মানে নিজৰ কাৰণে হানি মানে।
হেটুয়ে টো আগতে মোবাইলটো আগতে মোবাইল ফোন নাছিলে কাৰণে কিমান দিগদাৰ হয়।
উম
এতিয়াতো তোমাৰ চব কথাতে প্ৰায়ে কথাবিলাক লৰা ছোৱালী বিলাকে
কিয় ভাল ভাল উন্নতমানৰ ডেভেলপ হোৱা বস্তু আহিব নহয়।
ন তোমাৰ এতিয়া মানে প্ৰায় ল'ৰা ছোৱালী লাকে আজিকালি বহুত বুজি পায় মানে বহুত সৰু সৰু সৰু সৰু সৰুৰ পৰাই বুজি পায় একদম।
উম
মোবাইলতো কিছুমান বস্তু ওলাই ন'।
উম।
কিছুমানৰ নপঢ়িলেও
উম।
কিন্তু এতিয়া মোবাইলত আজিকালি ভিডিঅ' বিলাক চাব পাৰি।
সেইটোৱে অ'।
কিহৰ পৰা মানে, ফানী টাইপছে ভিডিঅ' বিলাক বনাই দিয়ে পঢ়া বিলাকে।
উম।
অকমানি অকমানি ল'ৰা ছোৱালী বিলাকে পুৰা, ইণ্টাৰেষ্টকে চাব পাৰে।
উম, সেইটোৱেটো। কিছুমান ক্ষেত্ৰত ভালো কিছুমান ক্ষেত্ৰত বেয়াও মানে অধিক ব্যৱহাৰৰ মানে বেয়া সেইটোৱে আৰু। বেছি ব্যৱহাৰ কৰিবও নালাগে মানে।
উম। সেইটো।
বাকী, খোৱা বোৱা গাহৰি মাংস খোৱা নাই।
গাহৰি নাখাওঁ।
অ' মই গাহৰি মাংস তিল গাহৰিও যে বনাই
হ'ম।
তাকে তেনেকৈ তিল গাহৰি বনোৱা মানে হেৰিটো অলপ জানো মানে তাকে চাই আছিলোঁ অথনি।
কেনেকে। বনাই।
কেনেকে মানে, মানে হেৰি কৰিব লাগে। প্ৰথমে মানে গাহৰি মাংসবোৰ ভালদৰে মানে ধুব লাগে ধুনীয়াকে সৰু, সৰু টুকুৰা কৰি।
উম।
পিছত ধুই পেলাই মানে অলপমান গৰম পানী গৰম কৰিব লাগে, মানে উতলাব লাগে অলপ হাফ বইল কৰিব লাগে।
হুম।
তাৰপিছত কি কৰিব লাগে, সেইখিনি যেতিয়া বইল হৈ থাকে, তেতিয়া মানে তিলখিনি অলপমান গৰম কৰিব লাগে। ভাটি, আহি পেলাই মানে সেইখিনি খুলিব লাগে।
অ'।
সেইখিনি কৰাৰ পিছত তুমি কি কৰিব লাগে, কেৰাহীত তিল দিব লাগে গৰম কৰি পেলাই পিঁয়াজ দি দিব লাগে।
উম।
তাত আদা, নহৰু, কেঁচা জলকীয়া সেইবোৰ দি দিব লাগে। দি পেলাই ধুনীয়াকে ভাজিব লাগে।
অ'।
লৰাই থাকিলে ধুনীয়াকে লৰাই আছা, লৰাই আছা, লৰাই আছা একদম ভাজিলা। তাৰপিছত কি কৰিব লাগে যিখিনি গাহৰি মাংস।
উম।
বইল কৰি থোৱা যে।
উম।
গাহৰি মাংসবোৰ তাত দি দিব লাগে।
উম।
ভালদৰে, ভালদৰে মানে লৰাই ভাজিব লাগে। ভাজি পেলাই, ধুনীয়াকে ভাজিলে তাত নিমখ দিব লাগে, অলপমান হালধি দিব লাগে।
উম।
তাৰপিছত মাংসখিনি কিছুমান অলপমান সময় মানে তোৰ পোৰা ভা ভাজিব লাগে মানে। আৰু উতলিবলে মানে, উতলিবলেহে আহিছে মানে অলপ ভাজিব লাগে একদম ধুনীয়াকে একদম আৰম্ভ হ'ব আও।
গম পাইছো।
তেতিয়া একদম ভাজি পেলাই ধুনীয়াকে তুলি থৈ দিব লাগে তাৰপিছত মাংস কোমল হৈ যেতিয়া হ'ব ন
উম।
তেতিয়া মাংসখিনি কোমল হৈ গ'লে তেতিয়া তুমি কি কৰিব লাগে, তাত পিচি থোৱা যিখিনি একদম মানে তিলখিনি আছিলে সেইখিনি দি পেলাই ধুনীয়াকে একদম মিক্স কৰি দিব লাগে।
উম।
মিক্স কৰি পেলাই একদম ধুনীয়াকে একদম লৰাব লাগে।
উম।
চব মিক্স কৰি লৈ তেতিয়া দিলে অলপমান পানী দিব লাগে।
অ। উম।
যেতিয়া একদম ভালদৰে মিহলি হৈ যাব তেতিয়া তাত কি কৰিব লাগে, একদম মানে পানী দিব লাগে, আৰু মছলা দি দিব লাগে যিখিনি যি, যি দৰকাৰ মছলা হয়।
উম।
তাৰপিছত যেতিয়া হেৰি হৈ যাব, তাৰপিছত তেওঁ উতলিব নহয় পানী অকমান দিয়াৰ পিছত উতলিব নহয় আলু-চালু দিয়াৰ পিছত যেতিয়া উতলিব সিজিব মাংস
অ।
তাৰপিছত তুমি ধুনীয়াকে উলিয়াই পেলাই একদম তিল মাংসৰ মানে তিলৰ সোৱাদ লৈ লৈ একদম পোৰা মাংস খাব পাৰি মানে মাংস বহুত ধুনীয়া লাগে। মছলা নিদিয়াকেও বনাব পাৰা বা মছলা দিও বনাব পাৰা।
উম এই এনেই পোৰাও বনাই নিকি ন পিটিকাও বনাই নি বাৰু?
হুম?
এনেকে তিল দি পেলাই এনেকে গাহৰি মাংস যে পোৰা যে।
উম।
পিয়াঁজ-চিয়াজি দি তেনেকেই বনাই নি বাও?
অ।
অ মই মানে মই মানে ৰেচিপি এটা হেৰি এটা দেখিছিলো।
অ।
হেৰি তিলটো খুন্দি লৈ।
উম।
গুৰি কৰি তাৰপা মাংসটো পুৰি লৈ, পিয়াঁজ দি ধনিয়া দি নে কিবা দি
উম।
তেনেকে দি বনাইছিলে।
আচ্ছা।
উম। শিকিছিলো।
তেনেকে বনাই মেলি খালে ভাল।